হেল্ল' অ শুনিছোঁ কি কৰিছা। শুনিছা নে?
অঁহ।
অহ আছোঁ এনে মাত্ৰ ডিনাৰ কৰিলোঁ এতিয়া শুম আৰু লাহেকে।
অহ। ভাত খোৱা হৈ গ'ল।
ভাত ভাত নাই খোৱা আজি ৰুটি খাইছোঁ।
বাহ।
অ আমাৰ ৰাতি। ৰাতি মাজে মাজে চলে ৰুটি
অ ৰুটিটো খাব লাগে মানে ভাতটো খালে যে টো বেছি হৈ যায় তোমাৰ এলাহটো বেছি লাগে
হে হে হে, মোৰ মোৰ এলাহ এনেও বেছি লাগে ৰুটি খালেও ভাত খালেও।
অ ঘৰ ক'ত তোমাৰ।
মোৰ ঘৰ শুৱালকুছি তোমাৰ।
শুৱালকুছি মোৰ ঘৰ যোৰহাট। হয় বাট থাকো গুৱাহাটীত।
যোৰহাটত
ঘৰ যহাটত থাকোঁ গুৱাহাটী।
আচ্ছা আচ্ছা কাম কৰা ইয়াতে। জব কৰা ঠিকেই আছে বাকী গৰম মই নৰম নহয়। গৰম একদম পাগল হ'বলগীয়া গৰম নো
উম।
বহুত বেছি
বেয়া হৈ গল লাষ্টত গৈ পিনে উপায় নোপায় মই বৈশিষ্ট গৈ পিনে গাত ধুই আহিলো বৈ। শষ্ট মন্দিৰত গৈ কিনে তোমাৰ তাত এই ৱাটাৰ ফল আছে ন।
অ অ।
তাত গৈ গা ধুই আহিলো।
স স দিয়া ইমান বেছি গৰম আজিতো ইমান টাপ বাপৰে ৰ'দৰ। কি গৰম লাগিছে। উ উম সচাকে নিল আৰু গছ গছ বোৰ কাটি নোহোৱা কৰিছে এতিয়া আৰু বেছিহে গৰম পৰিছে।
অ এইপিনে তোমাৰ দীঘলী পুখুৰীত তাৰ পিছত তোমাৰ এই কি নাম জানো দীপৰ বিল অ দীপৰ বিল এইকেইটা গছ কাটি পিনে সেষে কৰি। গছৰ নামৰ নিচানেই নাই
সেইটোয়ে এইটো দীপৰ বিলত ইমান সেইখিনি নাগা ইমান ঠাণ্ডা আছে। আছিলে ন গুৱাহাটীত ইমান ঠাণ্ডা জাগা এতিয়া আৰু নোহোৱাই হৈ গৈছে। ডাঙৰ ইমান বছৰ পুৰণি পুৰণি গছবোৰ কাট।
এই জুবিন মৰিলা আৰু এইবোৰ চব এইবোৰ ধোঁৱা চোৱাত কইছ উম। বাকী তুমি জব
মোৰ ডিগ্ৰী খতম হল লাষ্ট। এতিয়া মই ষ্টেনগ্ৰাফি শিকি আছো।
আচ্ছা
অ। গুৱাহাটীতে হম বিয়ে বিয়ে
বিয়ে গুৱাহাটীত মানে ক'ত শিকি আছে
এতিয়া ব কলেজ আছিলে এ মালিগাঁৱত আৰু এতিয়া তোমাৰ এতিয়া সেই কচিং উওলো। পলবাৰি।
উলুবাঢ়ি কি কোচিং।
ইষ্টেনোগ্ৰাফিৰ।
ন ন কট কট এছ পি এম।
নহয় নহয় এই আছে এটা এডিউ এডমিশন বুলি ইনষ্টিটিউট এটা।
আচ্ছা আচ্ছা আচ্ছা।
হম। উ
ত্ৰি ।
লাষ্ট ইয় লাষ্টিয় টো। ফাইভ অ। এই গুৱাহাটীত কেতিয়াৰ পৰা আছা।
মই গুৱাহাটী চাৰি মাহ হল।
ত বেছি দি হোৱা নাই।
উহো।
আহ ক'ত থাকা
উলুবাৰী
তুমি
উম
হয় নেকি তেই দেখোন কেছ আৰু আৰু অফিচ কঁত
অফিচো ওলোবাৰি
অ ওচৰতে
উম
ভালেই দেখোন
আমাৰ এইটো অফিচ বুলি নকয় ব্ৰাঞ্চ বুলিয়ে কয়
আচ্ছা ক'ত মানে কি হে। অ আচ্ছা।
উম
কি বেংক
আই চি আই চি
আচ্ছা আচ্ছা
উম মানে ওলোবাৰি এই ৰাস্তাটোত পৰে তো এনে খ্ৰীষ্টানবষ্ঠীত পৰে এইটো
অ অ অ বুজিছো
উম
উম ঠিকে আছে
যিটো গৰম পেলাইছে এতিয়াতো বৰষুণ দিছে অলপ দেখোন
আমাৰ তাত ইয়াতে দুতুপ পৰিলে শেষ আৰু
নাই এতিয়া দি এতিয়া দি আছে
এ দি আছে নেকি আচ্ছা তোমাৰ ইয়াতে গধূলি দিছিলে অলপ বতাহ চতাহ দিলে বৰষুণো দিলে ভাবিছো ঠাণ্ডা অলপ পৰিব নাই আকৌ চেম কমাৰ পিছতে আকৌ গৰম
উম তাৰ পিছত আজি ডিনাৰ কি হল
কি দিনাত কি হল অ চয়াবিন চয়াবিন
বাহ ৰুটিৰ লগত চয়াবিন
অ ধুনীয়া লাগিছে ধুনীয়া লাগিছে আৰু কাষত অলপ আমৰ আচাৰ লৈছো
অ অ মোৰ ফেভাৰেট হয় এইটো চয়াবিন উ মইতো ফ্ৰাইড ৰাইচ যি লগত পাম চৱাবিন তাক তাতেই খাই দিওঁ
হে হে হে অ ভাল লাগে মইয়ো ভাল পাওঁ
উম
তাৰপিছত কিমান কিমান দিন হল মই আজি খালো ভেজ
কি খালা উম
ছেটাৰডে আজি পানীৰ খালো
উম ভাত
পন পনীৰ আনিছিলো পনীৰ বনালো
চয়াবিন মানে ফ্ৰাই কৰিছো
অ অ নিজে বনোৱা নে
অ নিজে বনাব লাগে ন ৰুমত থাকো
সত
নি
শু অ তু শুছিলমাই খান দেখি নাই অ
ঘৰৰ ভিতৰত উ বাইক
নহয় নহয় আজি আমি মানে কাজিন জনী আহিছে আমাৰ ঘৰত থাকিবলে তাৰ পিছত সেনে সেইকাৰণে মানে অলপ ওলাই আহিছো খাই খাই পেলাই বাহিৰত তাকে কিবা কিবি কৈ আছে মোৰ হাঁহি উঠিছে নাহোয়ে এনেই আজি আহিছো অলপ বতা দিছে কাৰণে তাই আছে কাৰণে আহিছো আৰু এনেইতো খাই লৈ ডাইৰেক্ট বিচনাত উঠো আজি আৰু এ একবাৰ ওলাই আহিলো তাকে কিবা কৈ আছে হাঁহি উঠি আছে
খালো
হয় আ প
আৰু কি ওলাম ইয় পিনে বতাহ বতটা একো নাই তোমালোকৰ পিনেতো ব উটা উতাত থাকিব অলপল আমাৰ এইপিনে বতাই নাই
আহি পাইছানে কেতিয়াবা ইফালে
শুৱালকুছি অ গৈছো এইদিনা গৈছিলো মই শুৱালকুচি
হয়নেকি ক'ত আহিছিলা
জগাটো চিনি নাপাওঁ মোৰ লগত টো থাকে তাত উ
আচছা
বেছি দূৰ হৈ যায় ন মোক থাকিব কৈছিলে মই কৈছো নাই মই যাও
অ দূৰ আছো বাৰু উলুবাৰী বাইক লৈ আহিলেতো তোমাৰ ওৱান আৱাৰ পাই যাবা কিন্তু লাইন দু ঘণ্টা লাগে
নহয় মই স্কুটি লৈ গৈছিলো ৰাতি আকৌ চাৰে বাৰটা বাজি গ'ল ভাতত খাই পিনে
ইমান দেৰিকে কৈছা ঘুৰিছা-
ঘুৰিছো মানে তাৰ কিবা এইটো আছিলে মানে ইিহঁতৰ ঘৰত পূজা আছিলে কিবা পাতিছিলে পূজা আৰু তাক কিছিলে
উ হৈছে ম
তাৰ পিছত অলপ কথা কথা পাতিলো তাৰপিছত
ওলাই আহিল তাৰপিছত মই কৈছো যাওঁ বুলি ত পিছত থাক মই কৈছো নাথাকো মই যাও তাৰপিছত মই আহি গলো সেই পিনে গ'লে মানে মোক সেইটো লগাব লাগে কি মবাইল ষ্ট
চিনি নোপোৱা উম উম স নিশ্চয় উম উম অ এই এনেতো তোমাৰ দীঘল অ আমাৰ ইয়াতে তোৰ শুৱালকুছি আহিলে তোমাক যদি ক'ৰবাত মাজ এই মাজত ক'বাত ই দিয়ে ন তুমি নোহোৱাক তুমি তুমি ওলাবতো নোৱাৰা কাৰণ চব ৰাস্তা একে একে উম আমাৰ ইয়াতে অ গলি মানে জহৰ মানুহ টো নেহেৰায় জহাইৰ পৰা গ'লেও মানে ওলাবাই এই ৰাস্তাটো মেইন ৰাস্তা কিন্তু তথাপিও মানে বহুত কিবা কিবি আও উম হম
তাৰপিছত ঘৰত কোন কোন আছে?
মোৰ অ আইতা মা বাপা ভাইটি সৰু ভাইটি আৰু মই আৰু কুকুৰ এটা আছে।
বাহ।
উম চাইব নাপাওঁ আৰু বেলেগ পাহিল
মোৰ ওচৰত কুকুৰ কুকুৰ এটা আছে লাগিলে লৈ ল'বাচোন।
নাই আৰু মোক এইবাৰ মোক ওলাই দিব ঘৰৰ পৰা আৰু মোক নালাই আৰু যদি আনো।
লেব্ৰাৰ পোৱালি এটাত
ইও হয় নেকি? কি ভালে হৈছে মানে। ক'ত আছে যোৰা সেইত আছে।
ইয়াতে আছে ইয়াতে আছে।
ইয়াতে কেনেকে থাকে?
ইয়াতে ৰাখি যাওঁ ৰুমত সোমাই কিনে খানা উনা দি যাওঁ। বাথৰুম উথৰুম কৰাই যাওঁ আকৌ মই ভাত খাই পিনে আকৌ মই গধুল দুপ কিনা নাই মোক গিফ্ট কৰা।
অ হয় নিকি? অ তুমি তুমি অফিচ গ'লে তোমাৰ সকলো থাকে।
অকলে থাকে খালি মেট জনী আহে যে ঘৰটো চাফা কৰি লো মই চাবিতো ৰাখি যাওঁ যে। ই আহি পিনে আকৌ বাটৰোম উতুম কৰাই আনে। এবাৰ মই কৰাই যাওঁ এবাৰ ই আহি পিনে কৰে বা দুপৰীয়া মই গ'লে দুপৰীয়া কৰাও আৰু নহলে একেবাৰে গধুলি ছটা সাতটা বাজি যায় তাৰ পিছত কৰে আৰু।
অ।
উম।
ঠিক আছে তোমাৰ তোমাৰ মানে এইটো লাষ্ট কল? মানে কেই কেইটা হ'ব? এইটো হলে
শেষ।
শেষ মানে কেইটা? থাৰ্টি?
অহ শেষ।
মোৰ এঘৰটা হৈছে তাৰে দুটা দুটাটো এনেই গৈছে।
মোৰ কে কে খান ম গৈছ
তাকেতো মানে নেটৱৰ্ক চেটৰ্ৱক ইছু হলে যায় ন এনেই?
অহ।
উ